শুনা পাইছে আপুনি নমস্কাৰ হয় শুনা পাইছোঁ। হয় মই আপোনাক আ ক'ল কৰাৰ মূল উদ্দেশ্যটো হৈছে আপোনাৰ লগত অলপ মানে বিষয়ত আমি আলোচনা কৰিবলৈ কৰিলো মই-
হয় হয় পা নিশ্চয় নিশ্চয়।
হয় মানে আমাৰ বিষয়টো হৈছে আমাৰ অসমৰ থলুৱা খাদ্য। আমি কি কি থলুৱা খাদ্য খাওঁ বা- আমাৰ আ থলুৱা খাদ্যবিলাকক আমি- কেনেকৈ ওপৰলৈ বা আমি অ, বিশ্ব দৰবাৰত হয় বিশ্ব দৰবত আমি উম, জানা বা আ আমি মানে ফেমাছ কৰিব পাৰিম আৰু ন' এনেকা আৰু হয় ত' আমাৰ থলুৱা খাদ্য বুলি ক'লেতো আমাৰ যেনেকৈ আ আমাৰ বতৰ বতৰে মানে বতৰে- বতৰে আমাৰ বেলেগ বেলেগকৈ আমি আ শাক- পাচলি পাওঁ বা কিবা জংঘলত পোৱা শাক -পাচলি আমি হয়, এইবিলাক আনি কিনি ঘৰত আনি আমি কিবা -কিবি বনাওঁ মানে থলুৱা খাদ্য। ত' যেনেকে উদাহৰণস্বৰূপে আমাৰ থলুৱা খাদ্য বুলি ক'লে প্ৰধানতে আহে আমাৰ যেনেকৈ আমি ঔটেঙাৰ লগত আমি বিভিন্ন ধৰণৰ- শাক মাছ মাংস এইবিলাক খোৱা যায়। ত' প্ৰায়তো আমাৰ ক'ব গ'লে ঔটেঙা আৰু মাছ এইটো আমাৰ- মাছৰ লগত টেঙা খোৱা বা মাছ টেঙা বুলি- ত' এইটো এটা হ'ল তাৰপাছত আমাৰ আকৌ মেচকা টেঙাৰ লগত আমি আকৌ মাছ খাওঁ বা আমাৰ- মাংস খাওঁ কিবা গাহৰি মাংস এইবিলাক খো খোৱা যায়। আৰু আপোনাৰ আৰু এইফালে আছে আপোনাৰ- অ তিলৰ লগত গাহৰি খোৱা নহয় জানো-
হয় কচুৰ লগত গাহৰি আৰু এইফালে কচু গাহৰি-
হয় আমি বাঁহগাজৰ লগতো খাওঁ। বাহ গাজৰ লগত আমি পিতাগুড়ি খাওঁ হয় পিতা
মা আ পিছাগুড়ি পিছাগুড়িত আকৌ মাছ দিলে ভাল লাগে।
হয় মাছ দিলে ভাল লাগে হয় খাইছোঁ খাইছোঁ হয়। তা-ছত আপোনাৰ হয়- আমি কচু খাওঁ যোনটো কচু আমাৰ ক'লা কচুটো- এই কচুটো আমি জংঘলৰ পৰা আমি ছিঙি আন ঙি আনি ঘৰত বা মাছৰ লগত দি খাওঁ তেলৰ লগত ভাজি। আৰু কচু পাতৰ যোনটো কচুৰ আমাৰ ফুল থাকে সেই ফুলটো খাওঁ। আৰু আমাৰ আছে থলুৱা খাদ্যৰ ভিতৰত আছে আৰু আমাৰ কলডিল যোনটো আমি-
কলডিল টো হয়।
বা কলডিল হয় কল কলডিলৰ লগত আপুনি মানে মাছ মাছৰ লগতো খাব পাৰি নহ'লে আমি কলডিলটো ভাল- কৰি চাফা কৰি তাতে কাটি- তেলৰ লগত ভাজি আমি আকৌ তাতে আমাৰ লোকেল যোনটো ঘৰত পোহা মুৰ্গী- বা চৰাই এইবিলাক খোৱা যায় আৰু আমাক- থলুৱা মাংস বা থলুৱা খাদ্য বুলি ক'লে আকৌ পাৰ মাংস আমি খাওঁ। নহয় জানো হয় তো এইবিলাক অ হয়। সেইবিলাক খোৱা যায় আমাৰ অসমীয়া মানুহবিলাক- ধৰা আমাৰ থলুৱা খাদ্য সেইবিলাকে। আৰু তাৰোপৰি আমাৰ ঢেঁকীয়া শাক আছে। ঢেঁকীয়া শাকটো আমি আ কণীৰ লগত বা আমাৰ ডিমৰ লগত- আমি ভাজি খাওঁ মানে খুব সোৱাদ হয় সেইবিলাক। এইবিলাকেই আমাৰ জংঘলত পায় আমাৰ জংঘলতে পোৱা শাক পাচলি আমি-
জংগলতে পোৱা যায় আচলতে আমি জংগলত- প্ৰায় বিলাক প্ৰায় জনজাতীয় মানুহ বিলাকেই মানে সেইটো উত্থাপন কৰে আৰু। মানে এ হেৰি কৰে আৰু মানে উদ্ভাৱন কৰে আৰু। আমাৰ জনজাতীয় মানুহ যিখিনি আছে তেওঁবিলাকেই মানে হেৰি কৰে আৰু আমাৰ অসমৰ। মানে এনেইতো বহুত মানুহে জংগলৰ বস্তু। মানে খুব কমেই মানে চলে কমেই খায় মানে কিন্তু। আজিকালি মানে বহুতে মানে খোৱা কৰিছে আগতে খুব কমকে খাইছিলে। এক প্ৰাচীন কালতো খাইছিলে বেছিকে।
অ হয়।
মাজৰ সময়ত চাগে অকমান কমি গৈছিলে ধৰক কচু খোৱা। কচু আপোনাৰ ঠিক তেনে ধৰণৰ ঢেকীয়া ঢেকীয়াটো নাখাইছিলে বহুত- তে আজিকালি ঢেকীয়াটোও খোৱা কৰিছে বহুতেই আজিকালি বজাৰতো বজাৰত- তো আপোনাৰ প্ৰায়ে ঢেকীয়াটো থাকেই মানে দেখো মানে এনেকে- প্ৰায় ভাগ বজাৰতে যিবিলাক গাঁৱলীয়া বজাৰ থাকে এইবিলাকত তাৰপিছত ঠিক তেনেধৰণৰ আপোনাৰ। এই তিতা গুটি এটা আছে আপুনি খাইনে তিতা গুটিটো এই নাফামৰ লগত যে দিয়ে মই হো শুকান মাছৰ যিটো আপোনাৰ হেৰি হয়, তিতা গুটি সেইটো বা তিতা গুটিৰে আপোনাৰ। যিটো হেৰি বনায় আমাৰ শিদল এ তিতাগুটিৰ আপোনাৰ শিদল বা। কচুৰ লগত শীডলটো দিলে ভাল লাগে কমকে দিলে ভাল লাগে এনেকে। কচুৰ লগত শুকান মাছ ইদ এ শিদ
আ শিদল আৰু আপোনাৰ এইটো তিতাগুটিটো এনেকেও খোৱা লগৰো দিছিলে হয়। শিকাৰ ধৰণৰ।
এই। আপোনাৰ ঔটেঙাৰ লগত গাহৰিও ভাল লাগে বাৰু মোৰ লগৰ এজনে মোক বনাই। খুৱাইছিলে মানে ঔটেঙাৰ লগত গাহৰিয়ে এই। বগাওঁ এ জনাইৰে হয়, লগৰ এজনে বনাইছিলে আপোনাৰ কুকাৰত দিপেলে বনাইছি কিন্তু বেয়া লগা নাছিলে খাই ভালে লাগিছিলে। ত' সেইটো মানে ইউনিক হেটো মানে। ফাৰ্ষ্ট টাইম খাইছিলোঁ এইটো বনোৱাটো ত' সেনেকে আৰু তা-ছত আৰু। মানে প্ৰত্যেকৰ হাতৰ। খানাটো বেলেগ বেলেগ হয় ন এতিয়া ধৰক আপুনি যে বনাব কিবা এটা সেইটোৰ হয়টো তেষ্টটো। বেলেগ পোৱা যাব হয়তো আমি যদি বিলাহী আলু আৰু গাহৰিটো যদি বনাওঁ নৰ্মেল একেই হ'ব চবৰে। এইটো ধৰক কিছুমান তাৰে মাজতে বেলেগ বেলেগ আইটেম আনি দিয়ে ন তেতিয়া বেলেগ লাগে আৰু আপুনি। দেখিছেনে যে মই এজন ইউটিউবাৰ দেখিছো যে গাহৰি।
গাহৰি বনাইছে তেওঁ লগতে হেৰি এই নেমু পাত দি কিনে বনাইছে। হয়, নেমু পাতেৰে এনেকে মই খাই পোৱা নাই মই খাম বুলি ভাবিছো হয়, মানে। অ মানুহবিলাক মানে নতুন নতুন পদ্ধতিৰে বনাবলে বনাই কিনি খুৱাবলে। খাবলৈ মানে আৰম্ভ কৰিছে আৰু এইবিলাক এটা এটা এক্স এক্সপেৰিমেণ্ট টাইপ আৰু না এইবিলাক ত'। হয়, আমাৰ আৰু থলুৱা খাদ্য বুলি। বুলি আৰু আছে আমাৰ যেনেকৈ আ আমি। মেচকা টেঙাৰ লগত আমি মাছবিলাক খাই ভাল পাওঁ বা মেচকা টেঙাৰ লগত আমি। গাহৰি মাংস খাওঁ সেবিলাক আৰু যেনে এ আমাৰ নৰসিংহ লগত আমি মাছ
মাছ খাওঁ নৰ নৰসিংহৰ লগত কিন্তু গৰৈ মাছটো খাই বহুত ভাল লাগে।
হয়, গৰৈ মাছে হওক শিঙি মাছেই হওক। হয়, মাগুৰ মাছ বা কুচিয়া এই কুচিয়া। অ মাগুৰ মাছ আ কুচিয়া এইবিলাক খোৱা যায় আৰু।
কুচিয়াটো মই হয় কুচিয়াটো মই দুটা হেৰিত দেখিছো কিছুমানে মানে। যিটো কুচিয়াৰ ছাল টো এৰুৱাই খায় কিছুমানে ছা ছালটো নেৰুৱাকে খায় এ মই এৰুৱাই পেলাই খাও বাৰোঁ নে এ নেৰুৱাকে খা
নেৰুৱাকে খাই পোৱা নাই অ
আপুনি খাই পাইছে নিকি বাৰু তেনেকে।
অহঁ এনেকা নাই। খাই পোৱা নাই মানে মইতো এনেকাই ছাল থাক থাকে অ আমি। সেইটো। অ কুচিয়া যোনটো আমি কুচিয়াটোত আমি কেনেকৈ মাৰো বুলি ক'লেতো। সেটোৱে গতিকে আমি বিলবিলাকত গৈ কিনে আমি আ জোন এইবিলাক খান্দি কিনে আনে এনেকুৱাই কুচিয়াটো পোৱা যায়। তো আৰু কুচিয়াটো আমি বেছিভাগ আমি যোনটো আমাৰ অঞ্চলত আমি যোনটো দেখা পাওঁ। কুচীয়া খোৱাটো ত' আমিটো আ মাটিমাহ ডালৰ লগত খাওঁ। বা কুচিয়া এনেকা ফ্ৰাই কৰিও খোৱা যায়। তেলৰ লগত ভাজি আৰু
হয় আলুৰ লগত ফ্ৰাই কৰি এইটো বাকী তো আমি কুচিয়াটো খুব মানে বেছিকৈ সোৱাদটো হয় মাটিডালৰ লগত মাটিমাহ দাইলৰ লগত অঁ সেইকাৰণে মানে এইটো জানো আৰু মই
মই কুচিয়াটো মাটি দালিৰ লগত খোৱা নাই মানে এনেই আলু বিলাহী বা এনেকে খাইছো আৰু ত মাত মাটি'দালিৰ লগত খাব লাগিব তেনেহ'লে আপুনি কৈছে যেতিয়া অ মই মানে খাই পোৱা নাই সেইটো একেবাৰে হয়
হয় নিশ্চয় আৰু আমি এতিয়া কথা পাতিব পাৰোঁ যে আমি কেনেকৈ আমাৰ থলুৱা খাদ্যবিলাক আমি বিশ্ব দৰবাৰলৈকে লৈ যাব পাৰোঁ ত' সেইটোৱে আমি নতুন নতুন আ আমাৰ নতুন প্ৰজন্মবিলাকে এইবিলাক কৰিব লাগিব এতিয়া তো আমাৰ আমাৰ খাদ্যবিলাকতো আমাৰ মচলা মচলিবিলাকতো আমাৰ অলপ খুব কমেই থাকে থলুৱা খাদ্যবিলাকত হয় সেইকাৰণে আমাৰ এইবিলাক মানে দেহৰো আমাৰ ক্ষতিকাৰক ইমান নহয় বা পেটৰ পেটবিলাক আমাৰ ভালে থাকে অলপ ক্লিয়াৰী হয় আৰু আমাৰ ক'ব গ'লেতো অসমীয়া মানুহবিলাকতো আমি খাৰ দিয়ে খাওঁ বেছিভাগ নহয় জানো হয় সেইকাৰণে হয় খাৰ খোৱা হয় মানে বেছিভাগ নহ'লে অলপতো খাৰ খাওঁ আমি তো সেইকাৰণে এটা কথাও আছে খাৰ হয় খাৰ খোৱা অসমীয়া বুলি কোৱা যায় ত' খাৰটো থাকে আৰু যেনেকৈ এটা আমাৰ থলুৱা খাদ্য আমি মাছৰ লগত আমি যোনটো অ এইটো অমিতা অমিতাৰ লগত আমি মাছ খাওঁ সেইটো খুব আ এইটো আমাক খুব সোৱাদ লাগে আৰু কোমোৰাৰ লগত আমি হাঁহ
কোমোৰাৰ লগত হাঁহ হয় কোমোৰা আপুনি অমিতাৰ লগতো খাব পাৰে অমিতাৰ লগতো ভাল লাগে এ এ হাঁহ বোলো অমিতাৰ লগতো খাইছেনে আপুনি হাঁহ হয় ভাল লাগে অ মুৰ্গী ল'গতো ভাল লাগে বাৰু অ হেৰিটো ঐ আপোনাৰ অমিতা উম উম অমিতাটো এনেই
হয় নিশ্চয় মানে এটা কথা কথা মানে এটা আছে যে আমাৰ থলুৱা খাদ্য এটা আছে এইটো খুব মানে জনপ্ৰিয় আৰু
অ
হয় এইটো আমাৰ যোনটো যেনেকেটো আমি আ সাধাৰণতে এটো আমি আ এইটো খাওঁৱেই মানে খাৰ দি কিনি আমি এটা খাওঁ এইটো হ'ল আ মাছৰ পেটুবিলাক যে থাকে
মাছৰ পেটোটো হয় অকণমান ভাত দি দেহৰু দি এনেকে ভাত আৰু নহৰু দি পেলাই এনেকে খায়নি ফা ফ্ৰাই কৰি পেলাই
হয়। এইটো হয় হয় খাওঁ এনেকাই খাওঁ আৰু এটা আছে। মানে অমিতাৰ লগত অমিতাটো বনাওঁ তাৰপিছত আমি মাত্ৰ মাছত পেটুটো আমি ভাজি লওঁ আগতে সেইটো আমি খাৰ দি খাওঁ মানে, অলপ খাৰ দিওঁ। তাতে অমিতাৰ লগত মাছৰ পিট- টো লগত নহয় আমাৰ যোনটো যোনটো আমা- খাৰটো খাৰটো আছে যে আমি কলগছৰ পৰা পুৰি পিনি বনোৱা পদ্ধতিৰে কলগছটো আমি আঠিয়া কল গছ কচটো বেছি ভাল হয় আৰু খাৰটো আঠিয়া কলটো আমি হয় মানে জহাজি ক'ল কয় তো হয় সেইটো আমি কাটি কিনি কাটি লৈ কিনে আমি এইটো সৰু সৰু পিচ কৰি এইটো আমি
এনেই সচৰাচৰ খাৰ বুলি ক'লে আঠিয়া কলটোৱে চলে আৰু বেলেগ বিলাকতোতো ইমান এটা হেৰি নচলে। আঠিয়া কলতটোৱে মেইন আৰু মানে আৰু পাৰিলে আলুটোও যদি হয় আলুটো বেছি ভাল মানে তলৰ যি- ত মাদাটো সেইটো বেছি ভাল হয় আৰু খাৰ বনাবৰ কাৰণে, বাকি বিলাকত
হয় সেইটো এইবিলাকৰ পদ্ধতিৰে খাৰ বনোৱা হয়।
হয় হয়। ত সেই।
সেইখিনিয়ে আৰু আজি বাৰু। অয় নিশ্চয়, হয়। ঠিক আছে সেইটাই হয় চেচনটো আজি সময় সামৰণি মাৰু নহ'লে, হয়।
হয় আকৌ লগ পাম বাৰু। হয় তাৰে তোমাৰ হয় ভাল লাগিলে বাৰু কথা পাতি। চ আকৌ লগ পাম দিয়ক গুড নাইট ধন্যবাদ বাৰু হয় ঠিক আছে দিয়ক।
ঠিক আছে।